অ।
অ কোৱাচোন।
কি কৰি আছা?
এনেই বহি আছিলো, কিনো কৰিম ফোন চাই কিনে বহি আছিলো। তুমি?
অ মইয়ো এনে ৰ'বা বহি আছিলো।
হয় নেকি?
উম ভাত খালা?
অ কেতিয়াবাতে খালো, তুমি খালা?
অ মইয়ো অলপ আগতে কলেজৰ পৰা আহি খালো ৰ'বা।
হয় নেকি?
অ খবৰ ভালনে নাই? অ ময়ো ভালে আছো দিয়া।
ঘৰত তোমাৰ ভাল নে খবৰ?
উম ভালে ভালে, তোমালোকৰ?
ভালে।
ভালে। অৱ, পিছে আজি মই এনে এটা বিষয়ে কথা পাতিম বুলি ভাবিছিলো ব্যস্ত আছিলা নেকি তুমি?
নাই নাই কি বিষয় কোৱাচোন!
মই এনে অকমান সময়ৰ মূল্যৰ ওপৰত কথা পাতিম বুলি ভাবিছো আছিলো ৰবা মানে যিহেতু আমি সকলো কাম সময়ত কৰিব লাগে দিয়াচোন সময়ৰ মূল্যতো মানে মানুহৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে ভাবিলো তাৰে ওপৰতে অকণমান কথা পাতো এনেই আছিলো যিহেতু।
হয় একদম ভাল আলোচনা কৰিব ওলাইছ দেই তুমি। সময় মানে সময়টো আমাৰ কাৰণে এটা কি ক'ম অমূল্য সম্পদ হয়। এতিয়া আমি যদি সময়ত, সদ ব্যৱহাৰ নকৰো আমাৰ এই পিছলৈ মানে অহ পিছলৈ গলে আমাৰে অলপমান দিগদাৰ হ'ব হয় নে নহয় কোৱাচোন!
সেইটোৱেতো কাৰণ চাবা আজিকালি মানুহে ধন সম্পত্তিৰ পিছত দৌৰেহে কিন্তু যদি ধন সম্পত্তি মানে টকা পইচা এনেকুৱা ধৰণৰ হে মানে এ গুচি যায়। তেন্তে আমি সেইটো কষ্ট কৰি পেলাই আমি আৰু পাব পাৰো দিয়াচোন, কিন্তু এবাৰ মানে এটা সময় গুচি গলে ধৰা কালিৰ দিনটো আমাৰ গুচি গৈছে সেইটোতো আমি কেতিয়াও ঘূৰাই পাব নোৱাৰোঁ। সেইকাৰণে আমি পইচাতকৈ বা ধন ধন সম্পদ তিতকৈ আমি সময়ক বেছি মূল্য দিব লাগে কাৰণ যোনটো বস্তু আৰু ঘূৰাই পাব নোৱাৰি সেইটো বস্তু আমি এই বেছি মূল্য দিব লাগে আৰু সেইটো বস্তু মানে সেই সময়ত আমি বেছি ভালদৰে ব্যৱহাৰ কৰিব লাগে।
হয় তুমি একদম ঠিকে কৈছা, যেতিয়া আমাৰ ধৰা টকা পইচা বা অহ সোণ ৰূপ হেৰুৱালে আমি আকৌ ঘূৰাই পাব পাৰো। কিন্তু মানে যেতিয়া সময়টো হেৰাই যায় আমি মানে পিছত আকৌ এইটো অহ মানে ঘূৰাই নাপাওঁ, সেইকাৰণে চাবা এতিয়া ধৰা আজিকালি আমি মানে ছাত্ৰ ছাত্ৰীসকলে সময়মতে পঢ়িব লাগিব। বা মানে চ'ব বস্তু বিলাক সময়মতে কাম বিলাক কৰিব লাগিব, আজিৰ কামটো আজি কৰিব লাগিব কাইলৈ হ'ব নালাগে, কাৰণ সময়ৰ বহুতো মানে মহত্ব আছে ন।
অহ তুমি সেইটোয়েটো ঠিকে কৈছা কাৰণ আহ সঁচা ক'ব গলে, আমি এতিয়া ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত সকলোৰে জীৱনত বহুত মূল্যবান দিয়াচোন সম সময়টো। কিন্তু ছাত্ৰ-ছাত্ৰী সকলে ইয়াক মানে ভালদৰে ব্যৱহাৰ কৰিব লাগে। একদম কাৰণ চাবা আজি কিছুমান ছাত্ৰ-ছাত্ৰীয়ে কি কৰে যদি আজি লিখিব দিছে, তেওঁলোকে থৈ দিয়ে ভাবে এলাহত যে এ হ'ব দে আজি নিলিখো কিনো হ'ব আমি কালি লিখিম দে। সেনেকা কৰিলে কৰিলে আচলতে কি হয় মানে আজি খিনিটো ৰৈ যায়। তাৰপিছত কালি যোনখিনি দিয়ে কালি দিয়া খিনিও ৰৈ যাব, তেতিয়া আৰু কালি দিলে এনেকুৱা ভাৱ আহে যে এই বেছি হৈ গ'ল এতিয়া লিখি লিখিবই মন নাই তাৰ পিছত কা একেলগে থৈ দিলে সেনেকে একেলগে তিনদিন চাৰিদিনৰ জমা হৈ যায়। আৰু উম এনেকুৱাও কেতিয়াবা হ'ব পাৰে যে আজিৰ খিনি থৈ দিলে। কালি কি ঠিক কৰ'বাত যাব লগা হ'ব পাৰে বা কিবা কামত, আহ ক'বাত কিবা কৰিব লগা হ'ল যোনটো কাৰণে আমি, লিখিবলৈ সময় নাপাওঁ, টো সেনেকুৱা আচলতে কৰিব নালাগে, লগে লগে য যদি আমি কামটো থৈ দিওঁ, তেতিয়া আমাৰ আহ প্ৰেচাৰ এটা থাকে আমাৰ ওপৰত, তো' আমি ইয়াক সময়ৰ মূল্য বহুত বেছি যিহেতু, আমি সঠিকভাৱে সময়ক ব্যৱহাৰ কৰিব লাগে দিয়াচোন।
হয় তুমি একদম ঠিকেই কৈছা, এতিয়া চালা তোমাক কি মই, সময় মানিছো, আহ মানে সময়খন আহ সময়টো মানি চলিলে জীৱনটো শৃংখলা আহে, এতিয়া চাবা আমি পুৱা সোনকালে উঠি উঠিব লাগিব বা, সময়মতে আমি স্কুল যাব লাগিব, বা সময়মতে আমি পঢ়া শুনা, খেল ধেমালি মানে চব আমি এটা সময়মতে কৰিব লাগিব নে চাবা আমি আহ খোৱা সময় মতে উঠি কিনে, আহ ধৰা তুমি অলপ টাইম পঢ়ি কিনে গা পা ধুইকিনে, স্কুল যাবলৈ ওলালা বা আহ, মানে কি কয় স্কুলৰ স্কুল যাই কিনে সময়, অ', স্কুলৰ পৰা আহিলে সময়মতে হাত ধুই, ধুই কিনে ভাত চাত খাই কিনে তুমি শুলা আৰু, গধূলি খেলি কিনে তোমাৰ আকৌ পঢ়িব বহিলা আৰু আকৌ তুমি সময় মতে শুলা। ঠিক তেনেদৰে, মানে চব বস্তু বিলাক সময়মতে এটা এটাকৈ কৰি যাব পাৰিবা। লাগিব হয়নে নহয় কোৱাচোন।
অ', সেইটোয়ে, সেইকাৰণে আমাৰ যে শিক্ষক শিক্ষয়িত্ৰী সকলে আমাক কৈছিল যে আমি এটা দৈনন্দনৰ ৰুটিন এখন বনাব লাগে, সেইটো আচলতে সচা মই এতিয়া বুজিছো যে, সেইটো আমাৰ কাৰণে বহুত প্ৰয়োজনীয়, তেতিয়া মানে ধৰা মৰ মতে কৰিব মন যায়, যেতিয়া এক একবাৰ বনাই লোৱা যায় কৰি পেলাই সেইখন যদি তিন, ফাচ দুদিন তিনদিন মন নাযাব পাৰে, কিন্তু যদি আমি সেইটো আহ, কৰি থাকো ত' আমি সেনেদৰে হৈ থাকিব, ধৰা যেনেকৈ ধৰিব পাৰা যে আমি ৰাতিপুৱা উঠাৰ অভয়াস ত', আমি, আমি উঠিব মন নাযায়, কিন্তু ধৰা আমি যদি সদায়, একেৰাহে মানে এস তাৰমানে উঠো আৰু জোৰ কৰি কৰি, কিন্তু পিছদিনা তাৰে কেইদিন পিছত আমি নিজে নিজে, সাৰ পাই যাম সেইটো সময়ত, ত' সেনেকে আমি সময় ভাল ভালদৰে ব্যৱহাৰ কৰিব লাগে, সদায় এটা নিয়মত মানে চলিব লাগে ধৰা আজি যদি এতিয়া যদি আজি মই, কি বুলি কয় এটা বজাত ভাত খাইছো কালি দুটাত খাম, পৰহি তিনটাত খাম, সেইটো আচলতে কথা নহয়, সেইটো আমাৰ শৰীৰৰ বাবে বেয়া আৰু সেনেকুৱা কৰিব নালাগে আচলতে, সম সদায় সময়ত কৰিব লাগে যে আজি যদি মই এটাত ভাত খাইছো, সদায় এটাতে খাম সেনেকুৱা হ'ব লাগে, আৰু আজি যদি আহ তিনি চাৰি ঘন্টা পঢ়িছো, মই কালিও পঢ়িব লাগে। সদায় সময়মতে কৰি যাব লাগে, তেতিয়া আমাৰ কাম বোৰো সদায় চিজিলকৈ হৈ থাকে, আৰু আমাৰ নিজৰো বহুত সুবিধা দিয়াচোন, আৰু কিছুমান ছাত্ৰ ছাত্ৰী কি কৰে যে গোটেই বছৰটো পঢ়া খিনি থৈ দিয়ে, যে নপঢ়ো নপঢ়ো পিছত পঢ়িম পৰীক্ষাৰ আগত পঢ়িম, সেনেকুৱা কৰি কৰি পেলাই থৈ দিয়ে আচল সেনেকুৱাও কৰিব নালাগে, কিন্তু, কাৰণ যদি এদিনত চাৰিটা পাঁচ সেই প্ৰশ্ন উত্তৰে মুখস্থ কৰিব ন মন নাযায় তেন্তে পৰীক্ষাৰ আগদিনাখন এখন কিতাপ কেনেকৈ আমি পঢ়িম। সেই কাৰণে আমি সদায় অ', বছৰটোৰ আৰম্ভণিৰ পৰা পঢ়ি যাব লাগে শেষৰলৈকে থ'ব নালাগে। সময়ত যেতিয়া আমাৰ গোটেই পঢ়া-শুনা খিনি কৰি যাম, তেতিয়া আমাৰে ভাল দিয়াচোন।
হয়, তুমি একদম থিকে কৈছা। আমাৰ মানে উহ, ছাত্র-ছাত্রী বিলাকে কি কৰে মানে যোনটো প্ৰথম প্ৰথম মানে নতুন বছৰ মানে পিছলৈ পঢ়িম পঢ়িম বুলি কিনে এনেকুৱা এৰি দিয়ে আৰু যেতিয়া পৰীক্ষা আহি যাব। তেওঁলোকে মানে গোটেই মানে বিষয় বিলাকে পঢ়িব লাগিব। তেতিয়া তেওঁলোকৰ মনত নপৰিব কাৰণ যদি সিহঁতি প্ৰথমৰ পৰা যদি পঢ়িব চেষ্টা কৰিলে হয়, বা আজি ইমান তেওঁলোকে ইমান কষ্ট নাপালে হয়। মানে সেইকাৰণে ছাত্ৰ-ছাত্ৰী বিলাকে আগৰ পৰাই মানে পৰীক্ষাৰ কাৰণে আগৰ পৰা পঢ়িব লাগে বা আগৰ কাম মানে আগতে চ'ব বিলাক পঢ়িব লাগে কাৰণ সময়মতে কাম বিলাক কৰিলে তেওঁলোকে সঠিক ফল পাব।
অ', তুমি ঠিকেই কৈছা এইটো বাৰু সঁচা কথা, কাৰণ সময়ৰ মূল্য যোনে বুজি পায় তেওঁৱেই সদায় সফল হয়। আৰু ধৰা আমি যদি সময়ৰ মূল্যই বুজি নাপাওঁ তেন্তে আমি কিনো সফল কৰিম। এ যেনেকৈ ইন্টাৰভিউ ধৰা আজি বা মই কালি এটা ই ইণ্টাৰভিউ দিব গৈছো, মই যদি মোক মাতিছে বোলে নটা বজাত মই যাই পাইছো দশটা চাৰে দশটা বজাত তেতিয়াতো মোক এ তেওঁলোকে কামত কিয় ল'ব, যদি প্ৰথম দিনাই মই সেনেকুৱা কৰোঁ। কিন্তু যদি বোলে মোক নটাতে মাতিছে মই নটা বজাত গৈ পাইছো বা দুই তিনি মিনিট আগতেই গৈ পাইছো তেতিয়াতো মোৰ একো বেয়া নহয় নহয় নে কিবা ক্ষতি কৰে দুই তিন মিনিট আগত যাই পেলাই আমাৰে একো প্ৰব্লেম নহয় ত' সেইটো আমি সময়ৰ মূল্য বু জি পাব লাগিব সময়ত যেতিয়া আমি যাম বা সময়ৰ কামটো সময়ত কৰিম, তেতিয়া আমাৰ বাবে যদি ভালে তেন্তে আমি সদায় কৰিব লাগে ন' আমি আমাৰ নিজৰ ক্ষতিৰ কামটো কিয় কৰিব লাগেনো।
হয় তুমি একদম ঠিকে কৈছা চাবা। পৰীক্ষাতে এনেকুৱা হয়, ছাত্ৰ-ছাত্ৰী বিলাকে ভাবে দ-দহটা বজাৰ পৰা পৰীক্ষা হয়, দহ তাতে পাই যাম বুলি কিন্তু কিছু কেতিয়াবা এনেকুৱা নহয়। কাৰণ কেতিয়াবা চাবা গাড়ীত অ', মানে ট্ৰেফিক হ'ব পাৰে। কিবা কি কিবা এটা মানে কিবা হ'ব পাৰে বা কিবা বিপদ পৰিব পাৰে। সেইকাৰণে আমি যিমান পাৰো সোনকালে ওলাই যাব লাগে এতিয়া অ', যদি আমাৰ যদি পৰীক্ষাটো আমাৰ অ', গুচি যায় তে আমি কে গোটেই বছৰটো এনে গুচি যাব হয় নে নহয় কোৱাচোন, যিমান কষ্ট কৰিছো চব বিলাক গুচি যাব, সেই সেইকাৰণে আমি যিমান পাৰো সোনকালে যাব লাগে বা এনেকুৱা বহুত তো শুনিছো যে চাবা নিটৰ একজামতে তোমাৰ চাবা সময়মতে পোৱা নাই সেইকাৰণে তেওঁলোকে পৰীক্ষা দিব পৰা নাই। তেওঁলোকৰ কিমান লছ গুচি গৈছে কিমান তেওঁলোকৰ ইমান বছৰ ধৰি পঢ়ি আছিল। এ অলপ সময়ৰ কাৰণে গোটেই জীৱনতো বেয়া হৈ গ'ল হয় নে নহয় কোৱাচোন, বৰবাদ হৈ গ'ল তেওঁলোকৰ?
উম, সেইটোয়েটো সেইকাৰণে মানুহে যে কয় সময়ৰ কাম আমি সময়ত কৰিব লাগে। ত' সেইকাৰণে আমি ধুনীয়াকৈ কৰি যাব লাগে, আজিৰ কাম খিনি আজি কৰিছো কালিৰ কাম খিনি কালি কৰিছো এতিয়া যোনখিনি কৰিব লাগে এতিয়াই কৰি থৈছো, সেইটোয়ে ন' কথা! মে এ অলাগত তেয়লত আমি সময়বোৰ নষ্ট কৰিব নালাগে ধৰা ফোন চোৱা খেলা ধূলা সেইবিলাকত আমি আ কৰিবও লাগে হয় খেলা ধূলাও কৰিব লাগে বা কেতিয়াবা ফোনটোও চাব মন যায় চাব লাগে কিন্তু এনেকুৱা নহয় যে আমি সকলো কাম কাজ নিজৰ এৰি পেলাই আমাৰ সময় নষ্ট কৰি পেলাই খেলা ধূলা কৰিম ফোন চাম বা এনে বাগৰি থাকিম সেইটো আচলতে বেয়া এনে আ অকমান টাইম ধৰা আহিছো জিৰাইছ চো সেইখিনি টাইমত ফোনটো চাইছো তেতিয়া একো কথা নাই কিন্তু আমাৰ সকলো কাম কাজ এৰি পেলাই সেই টো কৰিব নালাগে
হয় তুমি ঠিকে কৈছা চাবা এতিয়া সময়ত যি বন্ধু পাতে সময়ত তাক ৰজা পাতে বা যি যিয়ে সময়ক মানে শত্ৰু বুলি ভাবে তাক সময়ে ভিক্ষাৰী ক মানে ভিক্ষাৰী কৰে এতিয়া আমি চাবা সময় বা সময়ৰ কাম বিলাক সময়ত কৰিব লাগে বা আজিৰ কামটো আমি আ জি কৰিব লাগিব কাইলে আমি থ'ব নালাগে কিছুমান আছে ন ল'ৰা ছোৱালী বিলাকে আজিৰ কামটো কাইলৈ কৰিম বা পৰহি কৰিম বুলি কিনে এনেকে তেওলোকৰ মানে কাম বিলাক ৰৈ যায় বাত অ কি কয় কিছুমানে ভাবে যে আনৰ নহ ৰাতি কৰি ল'ম কিন্তু ৰাতি তেওঁলোকে পাহৰি যায় এনেকুৱা তেওঁলোকৰ মানে কাম বিলাক বা গুচি যায় বা এনেকুৱা পা হৈ যায় বা ইণ্টাৰ্ভিউ সকলোৱে যাবা কিছুমানে অ উৱা ইন্টাৰভিউ দিনা আ প্ৰিপিয়াৰ কৰিম বুলি ভাবে কিন্তু নহয় তেওঁলোকৰ ইন্তেনচন বাৰু ধৰা তোমাৰ এটা ধৰা ৰেল সময় মতে েে কিন্তু কেতিয়াাবা তো সোনকালে আহজ ন যাৰ কাৰণ কিছুমানৰ ৰে সময়মতে আহিৈছেোৱাাই সেইটো ৰে মানে বহুত আমি সময়ৰ কাম কৰিব লাগে বা সময়ৰ সঠিক ব্যৱহাৰ কৰিব লাগে
হয় তুমি ঠিকে কৈছা পিছে আজি এনেদৰে তোমাৰ লগত সময়ৰ বিষয়ে কথা পাতি বহুত ভাল লাগে পিছৰো আমি এনেদৰে বেলেগ বেলেগ বিষয়ৰ ওপৰত কথা পাতি থাকিম দিয়া
হয় তোমাৰ লগতো বহুত ভাল লাগিল পিছলৈ আশা কৰিছোঁ আমি আৰু আলোচনা কৰিব পাৰোঁ আৰু
অ ঠিক আছে দিয়া আজি ৰাখিছো ন'হলে
হয় দিয়া ঠিক আছে
উম দিয়া দিয়া